ন।
অ' কি কৰিছা?
এয়া দিয়া অলপ বহিছোঁ।
অ' মইয়ো বহিয়ে আছো‌।
মোৰ চাউডটো শুনিছানে তুমি অ' অ'।
আমাৰ ফালেও বতাহ মাৰি আছে।
ভাল লাগিছে এতিয়া এইখিনি সময় অকণমান-
বতৰটো একেবাৰে কুলা- মুলা কৰি আহিছিলে নহয়। এতিয়া যেনিবা অ' অকমান মুকলি কৰিছে।
ইয়াতো অকমান হেৰি, এ আজি ৰ'দতো নাই মানে তেনেকে বতাহ অকণ মাৰি আছে।
আমাৰ ৰাতিপুৱাই ৰাতিপুৱাই ৰ'দ ওলাইছিলে। অ'
মানে আজি বহুত ভাল লাগিছে বতৰৰতো বেলেগ দিনৰ তুলনাতটা আৰু।
অ' অ' এই গৰমতটো যথেষ্ট পৰিছে কালি ৰাতি- বৰষুণ অকমান দিলে বাৰু ইমান ভালকে দিয়া নাই যদিও দিলে বাৰ তাত। তাৰপিছত। কিন্তু মানে কি হ'ল অসাংঘাতিক গৰম কালি যোৱ কালি।
য়ে নক'বা আৰু বা।
মানে গম পোৱাই দিছে।
উম উম, তাৰপিছত এতিয়া কি কৰি আছা?
এ, মইয়ো হেয়াই আপোনাৰ নিচিনাকৈ বহি পেলাই চাই আছোঁ, পৰিৱেশ।
কেতিয়াবা ভাল লাগে ন, বাহিৰৰ সেউজীয়াৰ কাৰণেও চকুটো।
গোটেই পানী হৈছে আৰু যে। সেইটোতো, সেই ভালেই। কিন্তু একদম যাব নোৱাৰি, গম পাইনে? ইমান মহ,
গোটেই পানী হৈছে মানে ক'ত?
নহয়, চাইডে বৰাই নলাবোৰ ঘূৰি গৈছে নহয়
অ', অ' সেইকাৰণে মহ বিলাক, মহ বোৰ বহুত বেছি কি হৈছে অ' চবতে হৈছে বুজিছানে
বৰষুণ দিয়াৰ কাৰণে জংঘলবোৰো বেছি হৈ গৈছে পতককে বাঢ়ি গৈছে
খুব সোনকালে হয় জংঘল, আমাৰ যে চাফা কৰিয়ে থাকে, দুদিন তিনিদিনৰ মূৰে মূৰে মানে একে জব জবকৈ আহে
জপ-জপ কৈ উঠে অ'
এই পানীদোনী‌, কিছুমান বাল্টিত এ' পানী ভৰাই থোৱা বা এনেকে কিবা
পুৰণা পেলনীয়া বাচন-বৰ্তনত পানী জমা হোৱা তেনেকুৱা হবলৈ নিদিবাই, তাতে মহে কণী পাৰে ন'
কণী পাৰে, কণী পাৰে তাত তেনেকুৱা নাই বাৰু কিন্তু আমাৰ ইয়াততো নলাবোৰ থাকেই যে
সেই ড্ৰেইন বিলাক
ড্ৰেইন বিলাকত বেছি এইবোৰ লেতেৰা-ফেদেলা দুুনীয়াখনৰ
গোন্ধ পানীতহে মাহ হেৰি মহে কণী পাৰে ধৰা
আৰু হেইবোৰতো পানী ধেই হৈ আছে, কাৰণ এতিয়া বৰষুণ দিয়াৰ কাৰণে অকণমানতে পানী হৈয়ে যায়
হৈ যায়, বাৰিষা কাল নহয় জানো?
উম' মোৰমতে খেতি সময়লেহে একদম বৰষুণ নিদিয়া হ'ব যেন পাইছোঁ।
সেইটো মইয়ো ভাবিছোঁ দেই। এইকেইদিন মানে অকমান তেনেকুৱা দেখা পাই পেলাই, মই বোলো কেতিয়া হেৰি কৰে আশাশ শাওন মহিয়া হয় নে নহয়, এই-এইটো বাৰু আহাৰ মাহেই এই শাওন মহিয়ালে বা ভাদ মাহলৈকে ৰুৱে মানুহে
ৰুয়ে ৰুৱে
তিয়ালৈ তোন মানে হা বৰষুণ, হা বৰষুণ কৰি থাকিব লাগিব খেতিয়কে বৰ সমস্যা হৈ পৰিছে দেই
সমস্যা, সমস্যা আৰু ট্ৰেক্টৰ পাবলৈ নাই ন' পটাপট খেতি কৰিবলৈও আজিকালি ট্ৰেক্টৰে হে কৰে। ট্ৰেক্টৰ পা'বলে নাই মানে গৰুতো সঁচাকে নাই আমাৰ তাতো, ইয়াততো মহ কিমান আছিলে এতিয়া মহ' চহু' একো একো নাই আগতে, আমাৰ আগৰ অৰিজিনেল ঘৰটো
আমাৰ দেউতা থাকোঁতে
উম'
ৰাতিপুৱা খুব সোনকালে উঠি, দেউতা খেতিয়ক আছিলে সোনকালে উঠি পেলাই হেৰি কৰে মৰনা মাৰিবৰ কাৰনে উঠে, ইমান ফূৰ্তি পাওঁ মানে এই যে গৰু পোকৰে, পোকৰে গৈ থাকে
যাওঁ অ' আমিও আকৌ আগতে খুব ঘুৰো।
তাৰ পিছত নিদিয়ে নহয়, মায়ে নিদিয়ে তহঁতে শুই থাক, কেলেই উঠিছ' এতিয়া অলপ ঠাণ্ডা ছিজনত হয় ন' এইটো তাৰপিছত নিদিয়ে, আমাৰ মানে ঠাণ্ডা নাই অ' তেতিয়া সেই কালচোৱা সৰু কালচোৱা ঠাণ্ডাতো নালাগে, তাৰপিছত নাই
মোক নালাগে তেতিয়া।
একেবাৰে অ' গৰমো নালাগে, উঠি পেলাই দেউতাই একে দেউতাই মানে ইমান জোৰ-জবৰ নকৰে, মায়ে কিন্তু নিদিয়ে
তাৰ পিছতে সকলো যাওঁ তেতিয়া, ভালহে পাই মানে। এনে হেৰি কৰে, যিটোৱে খেদি মানে গৰু ফুকুৰাই ফুকুৰাই, আচাৰি লৈকে খেদিবলৈ দিয়ে, বিৰাট শখ আছিল মানে মোৰ বিশেষকে।
অঁ, এই মইও আগতে সেয়া অঁ, খুণ্ডিয়াও খেৰখিনি।
ওখোন নিদিওঁ বাৰু, কিন্তু গৰু পোকত তেনেকে গৰু খেদিবলৈ বহুত ভাল পাওঁ আৰু মৰণা মাৰিলে।
এতিয়া মানে। এতিয়া মানে কি হয় এই ট্ৰেক্টৰ লৈ পেলাই যায় নাই, হাল বাই নে নাই এতিয়া ট্ৰে ক্টৰ যদি কৈ থয়, ট্ৰেক্টৰ তেনেকৈ নাহে, ট্ৰেক্টৰখনৰ পিছত পিছত লাগি থাকিব লাগিব। লাগি থৈ, সেইখিনি মাটিত হোৱাৰ পিছত আকৌ উভতাই লৈ আহিব লাগিব, মানে ট্ৰেক্টৰে আজি ফোন কৰিব, কাইলৈ যাম, কাইলৈ যাম, তেনেকৈ ৰখি থাকিলে চেচে হাল বোৱাই নহ'ব তেতিয়া। আৰু মানে কি হয়, কিনাৰ মাটি খিনি যদি কেনেবাকে হাল বাই যায়। আপোনাৰ নিজৰ অ কণমান মাটি কাৰণে কেতিয়াওঁ হাল বাই নাই, কাৰণ আলি খোপা ভাঙিব লাগিব, আকৌ আলি বনাই বনাই যাব লাগিব নহয় বেলেগ মানু্হৰ আলি।
অ তো কেলেই নহয়।
তেনেকুৱা ধৰণৰ কথা হৈ যায়।
সমস্যা অলপ হয় কিন্তু ন, ট্ৰেক্টৰৰ ৰটিংটো মানে
অঁ, ট্ৰেক্টৰে যদি সেইফালৰ পৰা আলি ভাঙি ভাঙি আহি ছে বেলেগৰ আকৌ আলি বনাই বনাই যায়গে। একেঘপে আহোঁতেই মানে মাটিখিনি হেৰি কৰি যাব বিচাৰে মানে।
সেইকাৰণে অঁ উম।
কাৰণ লোকৰ মাটি লোকৰ আলি দি থব বা ভাঙিলে আকৌ পিছত কথা শুনাই নহয়।
কেলে নহয়।
অঁ আমাৰ গাঁৱৰ ইয়াত আগতে দুটামান মানুহ আছে কেইটামান।
উম।
মই সাংঘাতিক মানে পানী এতিয়া ধৰক বৰষুণ নাই পানী হৈ আছে কাৰোবাৰ পথাৰাত ৰাতিয়ে আহি বা সন্ধিয়াই আহি আলি কেইটা ভাঙি থৈ গুচি যাব, ত পানী খিনি খিনি মাতিলে গুচি যায়, তেনেকুৱা ধৰণৰ কাম কৰে।
উম।
উপায় নাই আৰু মানুহবোৰ তেনেকুৱাই কি কৰিব।
কি কৰিবা আৰু, নাই সঁচাকৈ পৰিশ্ৰম একেবাৰে মানুহৰ নাইকিয়াই হৈ গ'ল ন।
নাইকিয়াই হৈ গল, আগৰ নিচিনা কৰিব নোৱাৰে নহয়।
নোৱাৰো অৱশ্যে, আৰু বেমাৰো বাঢ়িছে সেইকাৰণে পৰিশ্ৰম নোহোৱাৰ কাৰণে। আৰু নোৱাৰে ৰেহাইও নকৰে দেখোন আজিৰ দিনৰ মানুহক।
আৰু মানে আজি আজিৰ দিনত অকণ কম বয়সৰ পৰা মানুহে যেতিয়া মোবাইলটো চাবলৈ লোৱা হ'ল। মানুহে মানে মোবাইলৰ পৰা ওলাই বাহিৰলৈ কিবা এটা কৰিম বুলি যাবলৈ টান পায়।
এইটোতো সেইটোৱে, মানে সময়টো কেনি যায় গম নাপায় ন, এটা এণ্টাৰটেইনমেণ্ট চলি থাকে হেৰিয়ত। আৰু সেইটোতো সেইটোৱে, উঠি অহা বাচ্ছা বিলাকক এইটোতো বহুত ভয়ংকৰ ক্ষতিকাৰক। ৰেট টো যে যিটো ৰে সেই ৰেটো আমাৰ মগজুৰলৈকে প্ৰভাৱ পেলাই, তুমি জানানে?
অঁ, সেইটোতো সাংঘা সেইটো সা এইটো একদম শতাংশ সঁচা কথা আপুনি এতিয়া চাবচোন আপুনি ফ্লিপকাৰ্ড বা অনলাইন। যিকোনো এপত বা আপুনি গুগলতে হওক, আপুনি আজি চেষ্টা কৰি চাব মোৰ কোৱাটো হয় নে নহয়।
উম।
আপুনি এটা অনলাইনত পোৱা বস্তুটো আপুনি মাৰি চাওঁক।
উম।
আপুনি যিয়ে খুলিব সেইটোৱে ওলাব, ফেচবুকত হওক, ৱা- হোৱাটছপত হওক, ফ্লিপকাৰ্ডত হওক, মানে কি জানা নে নাই, মোবাইলটোৱে গম পাই যে আপোনাক, কি লাগে।
উম।
সেইটো কাৰণে বাৰেপ্ৰতি আপোনাৰ চকুৰ সন্মুখলে, মোবাইলটো সেই বস্তুটোকে আনি থাকে।
উম উম।
আপুনি চাবচোন আপুনি এটা মাৰি চাব, সেইটোৱে ওলাব বা মনত ভাবি থকা বস্তুটো ওলায়।
মোৰো মানে ফেচবুক একাউণ্ট এটা খোলা হৈ আছে। এইবিলাক মই এইবিলাক, এনেই মানে কিনো বস্তু কিনো বুলি পেলাই চাওঁ বুলি পেলাইহে খুলিছিলো আচলতে। একো দিয়া। নকৰো, বেলেগৰ চাও কেতিয়াবা। এতিয়াতো আজিকালি একেবাৰে সময় নাই বাৰু আজি কিমান দিন হ'ল মই এইবিলাক। খুলিবলৈ সময়ে পোৱা নাই। তাৰপিছত মই ভাবো মই আকৌ সেই কিবা প্ৰয়োজন হলে, অনলাইনত এইবিলাক মই নিজে দিয়া কৰা কৰো। লৰাও নাথাকে যেতিয়া। এ মই কিবা এটা চালে কিয় ফেচবুকত আহি যায় যে?
আহি যায়, সেইটোৱে মানে। সেইটো ডিমাগৰ লগত খেলে মানে। আপোনাৰ মোবাইলটোৱে আপোনাৰ প্ৰত্যেকটো কথা শুনি থাকে।
উম।
সেইটো আপুনি চাব পাৰে, গুগলত ইউটিউবত ভাল ভাল হেৰি বিলাকে চাইণ্টিষ্ট বিলাকে এইটো কথা কয় আপোনাৰ মোবাইলে আপোনাৰ প্ৰত্যেকটো কথা শুনে।
উম।
সেইটো জানে আপুনি কি পাতি থাকে কি কৰিব বিচাৰে আপোনাক কি প্ৰয়োজন। সেইটো কাৰণে আপোনাক যি টো লাগে আপোনাৰ ব্ৰেইনৰ লগত খেলি সেইটোকে আপোনাক আনি দেখুৱাই দিয়েহি।
উম।
তেতিয়াহে আপুনি এপাক হলেও এপাক লবহি।
মই ভাবিবলগীয়া কি কথা বোলো এইটো এটা।
ভাবিবলগীয়া কথা। কাৰণ মোবাইলটো সচাকে শুনে নহলেনো কেনেকে আহিব?
বিজ্ঞানে কিমান পাইছেগৈ, চিন্তা কৰা তুমি হুম?
উম।
হয় দিয়া।
কিন্তু তথাপিও মই এটা কথা কম, পাইছে বহুত ভাল কথা কিন্তু আমাৰ মোবাইল নথকা দিন কেইটাই বহুত ভাল আছিলে।
বহুত ভাল আছিলে।
লাগিলে যিয়েই নহওক, যিয়েই নহওক মানুহে মানুহৰ লগত কথা পাতিছিলে, সময় আছিলে এতিয়া ডাঙৰ বহি থাকে সৰু বহি থাকে কোনো মেটাৰ নাই, মোবাইলটো
সেইটো মেনাৰছটোৱে নাজানে, আৰু এটা কথা তেতিয়া আন্তৰিকতাটো বাঢ়ে কথা বতৰা পাতিলে, এতিয়া কিন্তু এইটো সঁচাকৈয়ে, এইটো বেয়া গুণ। যেতিয়া কেইবাজন মানুহ বহি থাকিব এজনে যেতিয়া মোবাইলটোতে ব্যস্ত হৈ দেখায়। সেইটো কিন্তু মই সেইটো মই কতো পোৱা নাই কাকো কোৱা শুনা নাই। কিন্তু মোৰ মতে দি সেইটো মানে অসন্মান সূচক এটা ব্যৱহাৰ বুলি ভাবো। বাকী কেইজনৰ প্ৰতি
এইটো সঁচা এইটো সঁচা কথা, কিন্তু এইটো চবেই কৰে আজিকালি। কাৰাবাৰ শুনিবলৈ মন যোৱা নাই অদৰকাৰী কথা কৈ আছে যেন লাগিছে, কাৰণ চবৰে কাৰণে কথাখিনি উম, অ, গুৰুত্বপূৰ্ণ নহ'বও পাৰে সেইটো কাৰণে, অদৰকাৰী কথা কৈ আছে ইয়াৰ কথা শুনি থকাতকৈ মোবাইলতটো চাই থকাই ভাল তেনেকুৱা। কিন্তু আগতে আমি মানে কি কৰিছিলোঁ‌ সন্ধিয়া সময়ত বা কাৰেণ্ট গ'লে একদম, মই কিন্তু এই ইনভাৰ্টাৰ থকা সময় খিনিও মই ভাল নাপাওঁ। ভাল বুলি নকয়, এতিয়া বাৰু গৰমৰ কাৰণে ভাল কিন্তু হ'লেও সেই আগতে নাথাকা সময়খিনিয়ে ভাল, লাইনতো কেনেবাকে গ'লে গোটেইখিনি মানুহ যেতিয়া ইফালে বহি থাকে, ইফালে জোনাকী পৰুৱা ঘূৰি থাকে সেইটোৰ পৰিৱেশেই বেলেগ, আমি চোতালত দৌৰি ফুৰো।
এই সঁচাকে দেই। মানে আমি গাভৰু কালত বাৰু লাইনটো, আমি যেতিয়া মই মেট্ৰিক, দিয়া বছৰ কাৰেণ্ট হৈছিলে অ', মেট্ৰিক দিয়া বছৰ। নাই-নাই তাৰ আগলৈকে আমি লেমৰ পোহৰত পঢ়িছিলো, জানানে?
অ'।
অ', তাৰপিছত এই কিবা এটা ভাল লাগে বিচনী ঘূৰাই ঘূৰাই মাহঁতে খুব গৰম হ'লে বাৰন্দাতে বহোঁ‌ গোটেই সোপা, মানে
আমি মানে আগতে কাৰেণ্ট যোৱালে বাট চাই থাকো, এতিয়া কাৰেণ্ট গ'লে ভয় লাগে, আগতে কাৰেন্ট গ'লে আমি ভাল পাওঁ, কাৰণ আমি ফালে বহি ধুনীয়াকে কথা পাতিব পাৰোঁ‌।
অ'।
লেমৰ পোহৰত পঢ়িও ভাল লাগিছিলে, চাকিৰ পোহৰত পঢ়িও ভাল লাগিছিলে।
এতিয়া আকৌ, চকুৰে
আমি আগতে ডাঙ ডাঙৰ ডাঙৰ ঘিউ বটল যে এইটো এতিয়া নতুনকে ওলোৱা অন্নপূৰ্ণা নহয়। এনেকুৱা যে যোনটো চিচা অকমানি দীঘলীয়া ঘিউ বতলটো।
অ'।
সেইবোৰত আমি চাকি বনাও। এই মানে কি হয়, এই হেৰি এইটো যোন টো হেৰি থাকে যে চাইকেলৰ ভল টিউবৰ এটা হেৰি থাকে যে এইটো যে অ' সেইটো বস্তু লগাই পেলাই তাত ফুটা এটা কৰি লৈ পেলাই, কাপোৰ এটুকোৰ ভৰাই অ'।
আমি সৰুতে ওচৰৰ মানুহৰ ঘৰত তেনেকে বনাই হা, বটল এই চিয়াঁ‌হী দোৱাত যে। আগৰ চিয়াঁহী আছিলে, আমি ব্যৱহাৰ কৰিছো। সেই দুৱাতত দিয়ে, কিন্তু আমাৰ আকৌ কি হয় পিতলৰ আমাৰ মাৰ মানে, মাৰ বিয়াত পিতলৰ আগৰ দিনৰ মানুহক চাকি দিয়ে গম পাইছা
চাকি তেজ দিয়ে দে আমাৰ মাৰ ভাগৰো আছে, আমাৰ আইতাৰ ভাগৰো আছে, আমাৰ তেনেকোৱা চাকি।
গচা দিয়ে, চাকিটো যে থব ষ্টেণ্ড আৰু সেইটো, বুজিছে নাই? লেম যে থয়, লেম পোষ্ট।
লেম পোষ্টটো দিয়ে অ', আমাৰ আকৌ লেম্প পোষ্টত এতিয়া ভগৱানৰ থাপনা থোৱা আছে মানে ৰুমত, নামঘৰ আছে যদিও
ক'ৰ মুখত কি ওলাই আমাৰ মা মোৰ মনত আছে। এ মায়ে কব লেম্পষ্টটো কলৈ গ'ল অ? লেম্পোচ লেম্পোচ লেম্পপোষ্ট কৱ নোৱাৰে লেম্পোচ। তাৰপিছতে তাত থয় তাৰ মানে সেয়া মা। আমাৰ মা আমাৰ ককায়ে মানে তেতিয়া দিনৰে এম ভিৰ মাষ্টৰ আছিল মানে মাৰ দেউতাক ককা মানে তেতিয়া দিনতে চকী দিছিলে এনেকোৱা মানে হেণ্ডেল থকা কাঠৰ চকী মাক লগত দিছিলে জানানে। এনেকোৱা পালেঙি মানে বিচনা যে ঘৰত বোলে মানুহ মাতি আনি তেতিয়া মানে বনাই দিছিলে বিচনা মজবুত বিচনা এতিয়াও আছে সেইখন আচৰিত লাগে মাৰ বিচনাখন এত এতিয়াও আছে মাৰ লগত দিয়া। তাত যিটো ৰেগ বাকচ থোৱা মোৰ মনত এই বাকচটোততো দুটা তিনিটা মানুহ উঠি থাকিলেও হিলাব নোৱাৰে। এনেকোৱা মানে মই এনে লোহা টাইপৰ মই নেজানো আৰু সেইটো বাকচ মানে কি বাকচ আৰু সেইটো। তাৰপিছতে মাৰ লগত কি দিছিলে জানে আৰু লেমপোষ্টো আছে বাৰু এতিয়াও আছে। এই পিতলৰ চাকি দিছিলে কেইটামান।
পিতলৰ থাকে অ আমাৰ আইতাৰো আছে আমাৰ মা বাগৰো আছে।
পিতলৰ চাকি জ্বলাই তাৰ পিছত সেই আমাৰ সন্মুখৰ মানে মানুহ এখন আমাৰ একো তাকে আমি সিহঁৰ তাতে বোলে ডাঙৰ মানে সৰু কালছোৱা মায়ে সিহঁতৰ তাতে মানে আমাক পঠিয়াই দিয়ে যে খেলগ কৰগ কিবা